নম
নমস্কাৰ
কি কৰিছে?
মই পঢ়ি আছো ৰ'ব, ক'ত আছে আপুনি?
মই অকনমান ফুৰিব আহিছিলো ৰবা।
ফুৰিবলৈ গৈছিলে নেকি, এতিয়া ক'ত আছে?
এতিয়া ঘৰত যো গৈ আছো।
ঘৰলৈ আহি আছে।
উম।
ক'ত গৈছিলে ফুৰিব?
অঁ মই গৈছিলো কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এনেই বহুত দিন কলৈকো যোৱা নাই। সেইকাৰণে বোলো এপাক ফুৰি আহো, গৰমৰ বন্ধও পৰিছে।
হয় হয়, ভালেই কৰিছে। কেনেকুৱা লাগিল গৈ?
আৰু নাপালো আৰু যিমান খিনি বাৰু এনেতো ঘৰত থাকিলে গম নেপায়। কিন্তু তাত গৈ কিনে আৰু বহুত খিনিয়ে গম পালোঁ। কেতিয়া আৰম্ভ হ'ল কেতিয়া কি হ'ল কিহৰ কাৰণে বিখ্যাত। ভালকৈ গম পালো আৰু তাৰ বিষয়ে। আপুনি গৈছেনে নাই?
মই সৰুতে এবাৰ গৈছিলো দুই হাজাৰ-
উমঁ।
ওঠৰ মানতে গৈছিলোঁ।
মই দ্বাদশ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া, তেতিয়াই গৈছিলোঁ মোৰ ঘৰৰ মানুহবোৰো গৈছিলে লগত।
উম।
খুব ফূৰ্তি কৰিছিলো কিন্তু আমি এতিয়া- আমি যাম বুলি পৰিকল্পনা কৰি আছো। কি হয় জানোঁ।
হুম হুম।
বৰদেউতাহঁতৰ লগত। হয় আমি বৰদেউতাহঁতৰ লগত গৈছিলো। হয়।
কাজিৰঙাৰ বিষয়ে কি কি শিকি আহিলে, তাত গলে কিবা শিকিলে নে?
অঁ, কাজিৰঙা গোটেই খিনিয়ে শিকিলো বাৰু গৈ কাজিৰঙাৰ বিষয়ে এতিয়া আপোনাৰ পঢ়ি- ক্ষাতো প্ৰশ্ন আহে নহয়, এতিয়া প্ৰশ্ন আহিলে সেইবিলাকো পাৰি যাম আৰু। এনে কোন জিলাত অৱস্থিত, এনেকুৱা কৈইছা এনেকুৱা প্ৰশ্ন- আহে নাহে জানোঁ?
হয় আহে, এশিঙীয়া গড়ৰ বাবে বিখ্যাত।
অঁ আৰু কাজিৰঙটো প্ৰথম কথা গোলাঘাট- নগাঁও আৰু কাৰ্বি আংলং জিলাৰ এইখিনিতে পৰে নগাঁও জিলা।
হয়।
আৰু কাজিৰঙা একদম- কোনে প্ৰতিষ্ঠি সেই কৰিছিল, সেইবিলা-
এই চিলা গৰে তোমাৰ গত গোলা গাথীলা। গন স্থাপিত হৈছিল ঊনৈশ চ সত্তৰ চনতে আৰু ইয়াৰ মাটিকালি চাৰিশ তিৰিশ বৰ্গ কিলমিটাৰ।
হয়।
যান বাহনৰ সুবিধা আছে
অয় অয়। ময়ো অকনমান - অকনমান জানো বাৰু নজনা নহয় কাজিৰঙাৰ বিষয়ে।
উম', উম'। এই কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিচাপে
ঊনৈশ পাঁচ চনত কৰিছিল নেকি? লৰ্ড কাৰ্জনে কৰিছিল এইটো মই আ, কিতাপত আপোনাৰ পঢ়িবলৈ পাইছিলোঁ।
অ' পাঁচ চনত ঘোষণা কৰিব বিচাৰি ঊনৈছশ সাত চনৰ তিনি জানুৱাৰী ঘোষণা কৰিছিল।